শুনা পাইছ'?
কি কৰিছ?
মই আছো কিবা এটা কৰি পেলাই কম্পিউটাৰতে।
আজি অকন গৰমটো কালিতকে কম পাইছো মই অকমান পঢ়ি আছিলো এতিয়া বাগৰিছো।
অহ পৰীক্ষা চৰিক্ষ্যা আছে নি।
ত্ৰিশ তাৰখে আছে পৰীক্ষা এটা।
কি পৰীক্ষা?
নীতৰ পৰীক্ষা। দি চামগে আৰু কি হয় কি কৈছ?
তোৰ মেজৰ কিহত আ
ইক'নমিক্স।
অ'। পৰীক্ষা
হা?
পৰীক্ষা চেণ্টাৰটো ক'ত দিছে?
হেৰী, তে তেজপুৰৰ ৰাবাৰ বাগানৰ ওচৰত আছে বোলে কিবা চেণ্টাৰ এটা সেইটো। বৰুৱা চাৰিআলিৰ পৰা সোমাই গৈয়ে নেকি। মই গৈ পোৱা নাই এইবাৰ প্ৰথম যাম চৌ তাকে কেনেকে যাওঁ কি কৰো ঠিকেই হোৱা
দৰং কলেজ
অহ কৈছে সেইখিনিতে। চাহ খালি?
তোৰ গানটো বন্ধ কৰি থ।
অ। তাৰপৰা তোৰ কি
ক'ব লৈছিলোঁ, তই খালি চাহ?
হা?
হেল্ল'।
ক'।
তই চাহ খালি নাই?
চাহ মানে হেৰী খালো। চাহ নাই পিঠাগুৰি, কলৰ পিতিকা এনেকুৱা লাডু বনোৱা খালো। চাহ নাখাওঁয়ে। অ' ঠিক গা ভাল পালো পালো, খালি কিবা মুখ খন বহুত ড্ৰাই হৈ থাকে কিবা মোৰ এনেকুৱা চিম্পতম কেইটা ভাল লগা নাই মানে গোটেই ওঁঠ-চোঠ মুখ-চুখবিলাক শুকাই থাকে।
তাতো সেই এণ্টিবায়টিক খালে
দিন হ'ল ন যিমানে হাইড্ৰেচন হাইড্ৰেটেড হ থাকো তথাপিও শুকাই থাকে।
এটা টেবলেটৰ ইফেক্ট দুই তিনিদিনলৈকে থাকে, তই কণ্টিনিউ খাই আছ ন। সেইটোয়ে ইনজে, টেবলেট খালে যদি এইটো অৱস্থা হয় ইনজেকটো। কৰিলে আৰু বেছিহে এফেক্ট হব।
অ' সেইকাৰণে হৈছে নি বাউ?
এইটো কাৰণে হৈছে, বেলেগ একো কাৰণ নাই।
বেমাৰি হ'লো মই, চবেই বেমাই বুলিয়ে কোৱা হ'ল আৰু, মোৰ এনেকুৱা লাগিছে মই বহুত কম বয়সত মানে সোনকালে বুৰা হ'ম, সোনকালে মোৰ বডী পাৰ্টছ বোৰ উইক হৈ যাব।
তন্ছিলহে হৈছে, একো ডাঙ কথা নহয়।
নহয় নই, এনেও জল্দি বডিটোতকে বেমাৰ হৈ যায়গে।
থৈ, মনটো ঠিকে থাকিলে চব বেমাৰ থিক হৈ যায়।
অ', অ'। তাকে তাকে এতিয়া গৰম বন্ধ, ক'বাত ফুৰিবলে যোৱা কথা ভাবিছা নেকি।
গৰম বন্ধতনো ক'ত ফুৰিব যাবি, পইচা পাতি নাই।
সেতোৱে ন।
বেকাৰ জীৱন হৈ আছে।
ডেটা কি?
বেকাৰ জীৱন হৈ আছে বোলো বেক
অ', বেকাৰ জীৱন অ'।
ৰ আজি দেওবাৰ ন? আজি দেওবাৰ অ'।
দেওবাৰ আজি।
অ', মই কহ মোৰ আজি মনিটৰ এটা আহিল নহয়।
কি মনিটৰ?
হোৱাটছঅপটো কি বুলি কয়, মইতোক ফটো এখন দিম।
অ'।
তই চাবি হা।
চাম বাৰু, ফোনটো কাটাৰ পিছত চাম।
অ', চাবি, মই তোক দিহে থৈছো।
অ', দিবি দিবি, দি থবি মই চাম।
এ মানে মোৰ হেৰি হ'ল, তোৰ এইটো কি কয় এই লেপটপটোৰ স্ক্ৰিণখন মানে আজি আৰু কিমান দুহেজাৰ সোতৰতে পোৱা নহয় জানো।
অ'।
ষোল্লত মেটিক দি পেলাই মেটিকৰ ৰিজাল্ট দিয়া পিছৰ বছৰটোতো দিয়ে নহয় হ'বলা অ'। পিছৰ বছৰটোতে দিয়ে নে কি হ'বলা অ', ওঠৰ, ঊনৈশ, বিশ, একৈশ, বাইশ, তেইশ চৌবিশ পঁচিশ ছাব্বিশ এই ন' বছৰ গ'ল আওঁ, সেই ডিচপ্লেখন মানে এনেকে দাগ চাক বিলাক পৰে তাৰ পিছত চুটো পালে মাজতে মা সেইকাৰণে মাজে মাজে নচলা হৈ যায়, বগা পৰি পৰি যায়। সেইকাৰণে মই গোটেই লেপটপটো এতিয়া খুলি পেলালো, খুলি পেলাই বোলে কমপ্লিট ডিচপ্লেখন অতৰাই থৈ দিলো সেইখন, বেয়া হৈ গ'ল কাৰণে। বাকী পাৰ্টটো মনিটৰ এ হেৰি ডেকচটপৰ নিচিনাকে চি পি ইউ হিচাপে ইউচ কৰিছো। ইউচ কৰিবলে তাপা স্ক্ৰিন এটা লাগিব। সেইকাৰণে মই মনিটৰ এটা কিনি ল'লো, এতিয়া কমপ্লিট মো এতিয়া ডেকচটপ চেতআপ হৈ গ'ল।
মনিটৰটোতো দাম লৈছে চাগে?
মনিটৰটো চাৰি হোজাৰ।
অ', ল'বতো বা।
ডিচপ্লে লগালেই যাব চাৰে তিনি হাজাৰ তিনি হাজাৰ, তাতকে মই মনিটৰ এটাই লৈ ল'লো এইটো
ভাল কৰিলি ভাল কৰিলি, মোৰ লগ লগৰ এটাও এনেকে কিবা লেপটপেদি ডেস্কটপ তাইপ ৰুমত বনাই লৈছে একদম পুৰা। ফটো দিছিলে এদিন, মোৰ যে লেপটপটো ভাবচোন আমা মোৰ যে লেপটপ টো ভাবচোন। এই মোৰতো দাদুৱে ল'লে ন' তেতিয়াপা, তাপিছত সি লৈ গ'ল যি গ'ল গ'ল। সি তাতো গ'ল লৈ গ'ল, এতিয়া মো লেপটপটো মানে কি হয়, চাৰ্জ চাৰ্জাপা খুলি দিলে চাৰ্জ নহয় বেছি বেটেৰী চলাবলৈ আনিলো মই মোৰ লেপটপটো চলাবয়ে নাপ
সেইটো বেটেৰীটো হৈয়ে মোৰো হে তেনেকুৱাতো
চাৰ্জত দিয়াৰ পিছত প্ৰায় দেৰ ঘন্টামান বেকআপ দিয়ে চাগে তাৰ পিছত হেৰি হৈ যায়।
সি এনি টাইম চাৰ্জত লগাই থ'ব লাগে এতিয়াটো সেইটো তেনেকয়ে পেলাই এই থৈয়ে গ'ল নেকি এইবাৰ আহোতে নে নাজানো। বেয়াই হ'ল সেই অফিচৰ লেপটপটো দিয়ে ন' সেইটো লৈয়ে থাকে। কোনে কৰি দিব অ', মোক।
একো কৰিব নালাগে তই এই লেপটপটো এইটো কমপ্লিট সি আহিলে চেপাৰেট কৰি লৈ তাৰ পিছত এই জি এম আই এডাল লগাই তহঁত টিভিটোতে কিবা কাম চাম কৰিব পাৰো। মেইন এই জি এম আই ৰ মূৰ ডালে, বা তই নখুলিলেও কৰিব পাৰি জি এম আইল দাইক তোৰ তোৰো স্কিন চিস্কিন ভাল তই এইবোৰ কৰিব নালাগে আৰু মই কথাতো কৈছো।
হম। তাকে জীৱনত কেতিয়াবা কেতিয়া কি কৰোগে কিবা এটা কৰিলে ভাল লেপটপ এটা ল'বলৈ মন আছে মোৰ।
অ হে কিবা এটা কৰিহে লেপটপ এটা ল'ম হে। সেইকাৰণে বোলো এতিয়া নাই ডেস্কটপ এটাকে এই নাই ই এম আইত লৈছো। তিনি মাহৰ ই এম আই।
অ'ফলাই নে অনলাইন ই এম আই ক্ৰেডিট কাৰ্ড ক'ত পালি?
পৰা ল'লো।
অ অহ অহ তেতিয়া অহ সেইটো।
অ ৰ' আমাৰ এই জুম জুমদা যে জুমদা চিনি পাওঁ নে তই?
কৈছে কালি মামিয়ে। এহ কে বি'ত পাইছে বুলি, অ নবি চৰি নব ৱোদয়।
নৱোদয় মানে কেন্দ্ৰীয় কেন্দ্ৰীয় বিদ্যালয় বুলিয়ে ক'ব পাৰি আৰু চেণ্ট্ৰেলৰ যিহেতু। বৈথালাংছ'ত।
এই ওলাইছি ছিলে ন মাজতে বহুত প'ষ্ট আছামীজৰো ওলাইছিলে এই আমাৰ বা এজনী যে তাইক দিব যাবলৈ আমি চবে কৈ আছিলো তাই নগ'ল দিবলে। অ সেই তেতিয়াই ওলাইছিলে কে একে নৱোদয়ৰ প'ষ্ট এগাল মান ওলাইছিলে বোলে।
এহ ওলাই থাকে এতিয়া ওলাই আছে য'ত ত'ত।
মই মোক খবৰে নাপাওঁ।
তই খবৰ পাবলৈ হ'লে তোক মই এটা
তই হেৰি চাব পাৰো জব আসামটো চাব পাৰ। তাত চাব পাৰা হোৱাটছএপ কমিউনি তিও হয় ইউটিউবতো চেনেল আছে নাইবা ৰেকিব আফ্ৰেডী যিটো চেনেলটো যে। সেইটোও চাব পাৰ। ভাল ভাল কেইটামান আছে। উম আজি নেটৱৰ্কটো প্ৰব্লেম কৰা নাই ন।
আজি নাই হোৱা এনে সদায় তোলে প্ৰব্লেম হয় কালি পেহীও কৈছে তালৈ কথা পাতিলে কিবা মাত টো ভালকে নাহে চোন মই বোলো লো গাঁওৰ জেগাত হ'লেও বেলেগ কথা ইয়াতনো এয়াই কিয় ইমান প্ৰব্লেম দিয়ে।
এই তুমি এতিয়াতো মই এতিয়া মোৰ সৰুটো ৰুমত বহি আছো এইটো ৰুমত সেইকাৰণে নেটৱৰ্কটো পাইছো কথাটো হ'ল এই তোৰ আমাৰ এইখিনিত ফাইভ জি প্ৰব্লেম হয় আৰু মানে মই এতিয়া এইটো দুই জি বি তোৰ যিটো পেকাইছে এইটো আনলিমিটে পে' হয় ফাইভ জি চলিব লাগে ডাটা পেক। থ প কিন্তু নচলে এই হেৰি হৈ থাকে মানে আমাৰ এইখিনি নাই এই মই কিমান কমপ্লেইন কৰিলো সেই ঠিক হ'ব হ'ব হ'ব বুলি কৈ দিয় কৰা নাই আজিলে।
এয়াৰটেল ন। হয়ই এয়াৰটেলৰ নেটৱৰ্কে নাপাও অ এপিনে মোৰ জিঅ' তহঁত তাত জিঅতো গ'লেও অলপ নেটৱৰ্কৰ প্ৰব্লেম দিয়ে।
পঢ়াত মন চন বহা নাই বা কিবা কিবি অশান্তি লাগি আছে। তেতিয়াহলে মই তোক এটা উপায় দিব পাৰো। যিটো মই কৰো মানে আৰু। মোৰ সেইটো কৰিলে প্ৰায় বিশ দিন মানলৈকে ৰিফ্ৰেজ হৈ যাম পোন্ধৰ বিশ দিনলৈকে।
সেই বস্তুটোক কি?
প্ৰথম কথাটো হৈছে সেইটো ফুৰাৰ কথাটোে বাৰু ক'বাত গৈ পেলাই তোৰ এইটো ধৰ যেনেক লংডিং এ এ লংডিং টুং যাঙৰ নিচিনা জেগাটো যে, তেনেকুৱা জেগা এটাত যা এটা দিন, এটা ৰাতি কমপ্লিট এনজয় কৰ। চব টেনচন বাদ দি কমপ্লিট এনজয় মানে চব মাথাৰ পৰা উলিয়াই পেলাই। পিছদিনাৰ পৰা ৰিফ্ৰেছ হৈ যাব তোৰ।
মানুহ লা, যাবলে এতিয়া ছোৱালীজনী যাওঁ বুলি যাব নোৱাৰি ন', কোনো নাই ন' যাবলে
ত', তই এটা জেগাত নাম- মি যাব পাৰিলো হেঁতেন ওচৰতে কিন্তু সেইটোত মানে তোক লৈ যাব পৰা নাযাব।
আৰে! আমি আমি স্কুটি স্কুটিতে আমি মোৰ স্কুটীখন থাকে আমি দেখোন স্কুটি লৈ এদিন কবালৈ ফুৰিবলৈ যাব পাৰোঁ সিহঁত নাই নাই নাই আৰু কি হল এতিয়া
ক' যাবি ইয়াত ফুৰিবলে জেগা নাই।
কবাত খাবলৈ যাওঁ
খাবলে মোৰ পইচা পাতি নাই বাবা কিবা এটা সোমাইলওঁ ৰ' আৰু তেতিয়া যাবলে ভাল হয় নহলে হাতত উম, কি কি লাগিব তই আৰু গৈ আৰু কি এই ৰেষ্টুৰেণ্টত পৰঠা খাই আহিবি নেকি?
অ আৰু কি খাম আৰু এনেকে সেইটো হ'ব বাৰু কিন্তু এনেকে যাব পাৰি ন'
ঠিক আছে বাৰু দে হ'ব।
দে হ'ব দে।